ত' শুনা পাইছা নে?
কি কৰি আছা এতিয়া?
মই অলপ আগত ভাত খাই উঠিলো, ভাত খাই উঠি এতিয়া অকণমান জিৰণি লৈছোঁ, গৰমো বহুত পৰিছেতো, তুমি কি কৰি আছা? অ' অ', ঘৰতে আছো।
অ', মই আচলতে, অ' অ' মই মান নাই আছো ৰ'বা, হেৰি তোমাৰ ঘৰতে আছো এতিয়া, মানে ভাত খোৱা নাই ৰ'বা। খামহে এতিয়া।
অ' অ', তোমালোকৰ দেৰি হয় ন? আজি মানে এই, মোৰ অলপ এই ৰাতিৰ মাংসৰ আঞ্জা আছিল, তাৰ লগতে মানে দালি আৰু ভাজি। এ ভাই
ৰাতিৰ মাংসৰ আঞ্জা এতিয়া খাবা? ৰাতিপুৱা খোৱা নাই নেকি?
অ', ৰাতিপুৱা নাখালো মানে, ৰাতিপুৱা মই ভাত মানে ৰাতিপুৱা নাখাওঁ ৱে, অ', কেতিয়াবা ক'ৰবাত ওলাই গ'লে মানে দূৰ জেগা যাব তেতিয়াহে ৰাতিপুৱা খোৱা যায়, এনে ৰাতিপুৱা নাখাওঁ।
হ'লেও মানে ৰাতিৰ মাংসটো অলপ মানে, থৈ দিলে অলপ বেয়া হয় কিন্
হয় হয়, ফ্ৰিজত অ', নহ'লে এনে-এনে যদি থোৱা তুমি, বেয়া হৈ যায়।
হয় হয়, মানে তেনেকে বনোৱা মাংস আৰু তোমাৰ।
অ'। অ', গৰমো বহুত পৰিছে নহয়।
বহুত পৰিছে, তাকেতো এতিয়া মানে আজি, তুমি কি ভাবা গৰমত মানে, কি কি খাব লাগে, এনে বস্তুটো কি বস্তু
গৰমত আমি মানে বেছ কি কওঁ এতিয়া, আমাৰ অসমীয়া আমাৰ এটি খুব ধুনীয়া আহাৰ এটাৰ কথা কওঁ মই আ টো মানে ৰাতিৰ আ, পানী দি থৈ দিয়া ভাত, পানী দিয়া ভাত, পন্টা ভাত বুলি কয়।
হয়।
খালে, সেইটো খুব ভাল কিন্তু দেই। এইটো মানে, এই মানে বহুত ডক্তৰ বা বহুত ডাঙৰ ডাঙৰ ভাল মানুহেও কৈছ যে, এই যিটো পানী দিয়া ভাত যদি খোৱা তুমি, তোমাৰ পেটটো দিনটোলৈকে ঠাণ্ডা হৈ থাকিব।
হয় হয়, মই ৰাতিপুৱা খাইছিলোঁ বাৰু, মই ৰাতিপুৱা খাই লো আজি খাই থাক প্ৰায়
আহ খুব ভাল এটো
হয় ৰাতিপুৱা খালো মানে পংটা ভাত তোমাৰ জলকীয়া লৈছো নিমখ তেল তাৰে পিছত তোমাৰ মা মাছ পৰা আছিল অলপ তাৰপিছত বতাহ লৈছো
অঁ
তেনেকে খালো আৰু ধুনীয়া লাগে আৰু গৰম চৰম না ত অলপ ঠাণ্ডা না পানীতো থাকেই তোমাৰ তাত
মানে এই যে যিবোৰ আহ খেতি পথাৰত কাম কৰা মানুহবোৰ আছে যে তেওঁলোকে কিন্তু বোলে এইটোয়ে বোলে তেওঁলোকৰ প্ৰধান খাদ্য আৰু এই খাই যে মানে তেওঁলোকে বোলে বহুত শক্তি পায় বুলি কয়
হয় হয় হয় মানে তোমাৰ খাই এইটো খাই। প্ৰায় গৰমৰ দিনত কিন্তু খাই আমাৰ এতিয়াও খোৱা যায় মোৰ। মোৰ প্ৰায় ৰাতিপুৱা শুৱাই শোৱাইে। আপাৰ খাৱাই যায় মানে পন্টাা পতোই হওক।
কাম কৰা মানুহৰ কাৰণে এইটো মানে বৰ এটা ধুনীয়া শব্দ আৰু মানে।
হয় হয় ভাল তোমাৰ?
আৰু বেছি মানে তোমাৰ দালি চবজি যিহেতু নালাগে। গৰৈ মাছৰ পোৰা বা আলু পিটিকা। এনেকে কিবা এবিধ হলে মানে তোমাৰ হৈ যায় ন।
অ নাইবা তুমাৰ বতাহ লব পাৰা দালি বতাহ। তাৰমানে তোমাৰ সেইবিলাক হেৰি কিন্তু তোমাৰ। কোৱা?
মানে মই ক'ব গছিলো ঘৰ মানে খুব ভাল খাদ্য মানে। এই আমাৰ অসমীয়া থলুৱা আহাৰৰ ভিতৰত। কব গ'লে যে একদম মানে। চিম্পুল কিন্তু তথাপিও মানে বিজ্ঞানসন্মত আমাৰ। মানে বিজ্ঞানীও কৈছে যে পেট মানে একেবাৰে ধুনীয়া ঠাণ্ডা হৈ থাকে। কোনো মানে একো পেটৰ অসুখ নহয় আৰু এই এবিধ খাদ্য খালে।
হয় হয় আৰু তোমাৰ মানে এইটো হেৰি মানে আগত। িনতো মানুহ বিলাকে খাইছিলে কমটাবাত। এতিয়াহে অলপ কমিছে আগতেতো খাইছিল। এতিয়া ম আমাৰ কিন্তু চলে।
এই মানে এনে যে পলটা ভাত এই দুখীয়া মানুহে খায় নেকি।
স দুখীয়া মানুহে খায়।
কিন্তু সেইটো নহয় আজিকালি মানে বিজ্ঞান হৈছে সেটো কথা যে এইটো খালে আমাৰ স্বাস্থ্যৰ ভাল।
হয় হয় স্বাস্থ স্বাস্থ্যৰ কাৰণে ভাল এতিয়া মানুহ মানুহে ধনী মানুহ কে ডেত দেখা পালে হাঁহিব মানে এ পন্টা ভাত লৈছে পিয়াজ লৈছে। জলকীয়া লৈছে ইহঁতৰ তাৰমানে বেলেগ নাই নেকি আৰ খোৱা বস্তু। দে কিন কিন্তু তোমাৰ মানে টো ভাল কিন্তু পঞ্চা পাত ভাল লাগে কিন্তু আৰু খাবও পাৰি বেছিকে খাব পাৰি তোমাৰ।
বেছিকে খাব পাৰি মানে যিহেতু পানীত ভিজি থাকে যিহেতু মানে
হয় হয়।
যি মানে নাজানে সেনেকুৱা টাইপৰ মোৰো হয় দিয়া। মোক কেতিয়াবা ভাত বহুত খোৱা যায়। হম।
খাওঁৱেই মই মোৰ কলো দেখোন ৰাতিপুৱা খালো, তাকেই খালো পন্টা ভাতে। কিবা এতিয়াওঁ পাল্লে এতিয়াওঁ সেনেকুৱা খাবৰ ইচ্ছা যায় তোমাৰ। এতিয়া দিলে এতিয়াওঁ খাম।
হয়, হয় ঠিকেই আৰু এই আমাৰ অসমৰে কিছু এনেকুৱা মানে ঔষধি উদ্ভিদ আছে, বিশেষকৈ গাওঁ অঞ্চলত বেছিকৈ পাই যে মানিমুনি ভেদাইলতা তাৰপিছত ব্ৰাহ্মী শাক সেইবিলাকতো বহুত ঔষধি গুণ সম্পন্ন হয় ন।
হয়, হয় আমাৰ এইবিলাক মানিমনি। তোমাৰ তোমাৰ এইবিলাক মানিমুনি তোমাৰ মাছ মাছতো দিয়ে মানে তেনেকে।
হয়, হয়, অ'।
ঢেকীয়া তাৰ পিছত তোমাৰ এইবিলাক কলমহা শাক।
মানে এই ভেদাইলতাৰ জোল আৰু কি কয় এইটো মাগুৰ মাছ এ দিও। চাই যে বনাই খুব মানে ভাল এইটো আৰু মানে।
হয়, ভেদালতা। মাগুৰ মাছ, কাৱৈ মাছ। তাৰে পিছত তোমাৰ গৰৈ মাছ শিঙি মাছ। তাৰপিছত কুচিয়া মাছে দিওঁ খাবা পাৰা ধুনীয়া লাগে।
হয়, হয়। তোমালোকৰ এই কি কয় তোমালোকৰ ফালে। কুচিয়া বা এনেকুৱা মাছ বিলাক ধৰাৰ অভিজ্ঞতা আছে নেকি তোমাৰ।
কুচিয়া মাছ পোৱা যায় মানে কুচিয়া মাছ পোৱা যায়।
হয়, হয় পোৱা যায় কুচিয়া মাছ খায়ে থাকো তোমাৰ মানে তেনেকে।
অ' আমাৰ ইয়াতকেও গুৱাহাটীততো বহুত দাম। বহুত দাম ইয়াত আমাৰ ইয়াতে বহুত দাম কুচিয়াৰ।
অ' অ' কিমান কিলো লয় তোমালোকৰ ফালে।
কিলো বাদ দি কেইদিনমান আগত সোধাতে কৈছিলে। ছশমান কৈছিল কিলো।
তিনশকে দিছে মানে তোমাৰ মই যোৱ কালি এটা বেপাৰীক লগ পাইছিলো। তাক কলো যে কুছিয় মাছ লাগিব পাৰে সি গৈছে ক'ব ৰব। য কিমান লাগে কবা মই অলপ কি লো কিমানকে ধৰিবা এতিয়া। তিনিশ টকা।
অ আমাৰ ইয়াত ছয়শ পাঁচশ টকাৰ তলত নাপায় মানে।
আৰু তোমালোকৰ ইয়াত কুচিয়া বিলাকে ড্ৰেইন বিলাকত থাকে মানে।
তাকেতো খাব ঘিণে লাগে আমাৰতো নাখায় বাৰু সেইবাবে।
হয়, হয়, মানে আমাৰ ইয়াত কিন্তু তোমাৰ হেৰি তোমাৰ কুচিয়া। মাছ বিলাক পথাৰত হেৰি কৰে। তোমাৰ খান্দিব যায় মানে গাঁত বিলাকত মানে এই তোমাৰ মাছমৰি সকলে। পথাৰত মানে জান টান এইবিলাক খালত মানে, তোমাৰ সিহঁতে সানি-সানি উলাই আমাৰ ইয়াত কিন্তু মানে লেতেৰা বস্তু নিদিয়ে কুচিয়া সুচিয়া, কিন্তু গুৱাহাটীত তোমাৰ এই ড্ৰেইন বিলাকত থৈ দিয়ে আৰু তোমাৰ লেট্ৰিন টেংকি বিলাকত।
এটো কথা। টেংকিতো বোলে কোচিয় মাছ থাকে নে মোক ঘৰত কৈ থাকে। ৰৱ ৰৱ ভিদেও হ'ব নে।
চাইনা মাগুৰ থৈ দিয়ে, থয়-থয় এনেকে।
অ'।
মানে আমি নিজে, আমি শুনা পাও না। আমাৰ দেখাও পাওঁ মানে কেতিয়াবা, দুই এটা গাঁৱত, এ গাঁৱৰ পৰাই নিয়ে। গাঁৱত ইয়াত, টেংকী বিলাকত জীয়াই থৈ দিয়ে মানে তোমাৰ।
অ'। ইচ-ইচ বহুত মানে, লেতেৰা খাদ্য মানে খাই আছে ন।
অ'-অ', এই কি কোৱা, মানুহ গাঁৱৰ পৰাই লৈ যায় তোমাৰ এইবিলাক।
অ'।
কিন্তু গাঁৱৰ মানুহ দিব নোৱাৰে, গাঁৱৰ মানুহেতো জানেই এইবিলাক। এই টাউন বিলাকতটো আৰু এইবিলাক দেখিলে ভাল চাজৰ সেইবিলাক খাদ্যপাতি খায়। টাংকিৰ পৰা এইবিলাক খোৱা বস্তুতো দেশত ডাঙৰ হয় মাগুৰ বিলাক। এ টাউনত তোমাৰ খায়ে মানে সেইবিলাকে বিক্ৰী হয় হাজাৰ টকা। একদম আঠশ টকা, টাউনৰ মানুহবিলাকক ভাল বস্তুয়েই লাগে তোমাৰ দেখাত দেখ দেখাত ভাল হ'বা লাগে আৰু আমাৰ ইয়াৰ পৰাই নি আমাৰ ইয়াৰ পৰাই হেৰি বিলাক নিয়ে, তোমাৰ এই পাৰৈ চৰাই যি আছে পাৰৈ চৰাই তোমাৰ লোকেল, লোকেল চৰাইবলাক।
অ' মুৰ্গী।
মুৰ্গী বিলাক আমাৰ ইয়াৰ পৰাই নিয়ে, মোৰ লগৰ এটাই নিয়েহি। তোমাৰ সপ্তাহত দুই তিন তিন মালিকৰ ই গাড়ী লৈ যায়, সি তাত বিক্ৰী কৰে। আমাৰ ইয়াত পাৰাৰ ধৰা তোমাৰ দুইশ বিছ টকা নে কি, তোমাৰ তাত গ'লে তিনিশ চাৰে তিনিশকে এনেকে বিক্ৰী কৰে।
অ', অ'।
তে চোৱা আজি কিমান লাভ হয়।
তাকেইতো। ভাল এনেকে ব্যৱসায় বিলাক কৰি থাকিব, তাৰ পৰাইতো বেছিভাগ বা শাক পাচলিৰ পৰা ধৰি সকলোখিনি খাদ্য আহে। দানাৰ পৰাই বেছি ভাল।
তেনেকুৱাই আৰু তোমাৰ মানে বস্তু বিলাক এই ইয়াৰ পৰাই লৈ যায় মানে। তোমাৰ ঢেকীয়া শাকটো তুমি খোৱা না?
ভালেই নহয় মানে এই বজাৰৰ ঢেঁকীয়া বিলাক ইমান আমি নিকিনো নিজে আমি বুটলো, য'ত পাওঁ মানে। বজাৰত ওলোৱা বিলাক ধৰা কি কেনেকুৱা ঠাইৰ পৰা আনে ক'ব নোৱাৰিটো। আৰু কচু বিলাকে ক'লা কচু টো, আমাৰ ইফালে এখন ঠাই এখন আছে পাহাৰ টাইপৰ সেইফালৰ পৰা মানে আমি আনো কেতিয়াবা।
হয়, কলা কচুতো তোমাৰ খায়। তোমাৰ আৰু এই কলা কচুৰ পাত থোৰটো যি খায়।
হয় বঙালীবিলাকে বিভিন্ন ধৰণৰ কিবা বনাইতো।
হয়, হয়। পাতৰ থুৰ, থুৰ এটা ওলাই যেতিয়া থুৰ তোৰ পৰাই জলকীয়া দি পুৰি কিনে এনেকে খায় তোমাৰ।
হয়, হয়।
হয়।।
আৰু গাঁৱৰ মানুহটোই বেছিভাগ মানে ধৰা সেই কলা কচুবিলাক নাখায় নেকি?
খাই খাই কিয় নাখাব। খাই-খাই কম খাই মানে তোমাৰ।
অহ।
মানে তোমাৰ চব্জিবিলাকত দিয়ে কিন্তু।
ভাল লাগে দিয়া এইবিলাক।
ঠিক আছে দিয়া ৰাখিছোঁ আজি। কথা পাতি ভালে লাগিল তোমাৰ ঠিক আছে দিয়া ৰাখিছোঁ।
ধন্যবাদ।